হেল্ল'।
অ কি কৰি আছা?
অহ অফিচত আছো। তুমি কি কৰি আছা?
অফিছত আছা। মই ঘৰৰ কাম কৰি আছিলোঁ। দালি ভাত বনাই আছিলোঁ।
অ হয় নেকি? তুমি মানে ঘৰতে আহিলে খানা- মানে ভাত চাত বনাই দিয়া আৰু।
অ মই ঘৰত থাকিলে নিজে বনাওঁ।
অ মানে কি কি বনাই ভাল লাগে তোমাৰ?
মক দালি, ভাত, চব্জি তাৰপিছত মাছ-মাংস এইকেইটা ভাল লাগে বনাই কিনে।
অ এতিয়া কি বনাইছা তুমি?
এতিয়া মই দালি, ভাত, আলু-ভাজি বনাই আছিলো।
হয় নেকি? অ অ, মই বনাওঁ-বনাও। মোৰ তুমি তোমাৰ এই চিকেন ফ্ৰাই বনাও, তোমাৰ এই ভাত বনাই দিও। মাছ বনাই দিওঁ, দালি বনাই দিওঁ।
অ' চিকেন ফ্ৰাই কেনেকে বনোৱা?
চিকেন ফ্ৰাই তোমাৰ আগত চিকেনটো ধুই চুই লৈ ল'ব লাগে, তোমাৰ পিয়াজ বেছিকৈ দিব লাগে। পিয়াজটো দি পিনি তাৰ পিছত অহ মচলা দিয়া তাৰপিছত তুমি এই যি মচলা তুমি পেষ্ট কৰিছা যেনেকে হ'ল লচুন, অদৰক এইবিলাক মেচলা দি পিনি, ভালকে ফ্ৰাই কৰি পিনি, অকমান এই বিলা হী দিব লাগে। এ বিলাহী দিয়াৰ পিছত, অ বিলাহীটো গলা পিছত তুমি মাংস টো দি দিয়া। মাংসটো দি পিনি পুৰা ৰঙা হোৱা থাকে যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে ভাজি থাকা, ভাজি থাকা তাৰ পিছত অকণমান ৰেড চিলি দি পিনি, অকণমান মছলা দি হৈ গ'ল চিকেন ফ্ৰাই তোমা-
অ এনেকা বনোৱা চিকেন ফ্ৰাই অ অ। ভালকে বনোৱা দেখোন।
অ' এনেকে হয় চিকেন ফ্ৰাই তুমি আৰু গ্ৰেভি বনোৱা যদি তুমি তাতে অকণমান বেছিকে পিঁয়াজ দি পিনি তুমি মছলা, এনেকৈ চেম বনাবা বাট অকণমান পানী দি পিনি, অ ওপৰত মানে ঢাকনিটো দি পিনি থৈ দিবা, গ্ৰেভি হৈ যাব তোমাৰ।
অ অ আৰু কি কি বনাবা জানা তুমি?
এনে তোমাৰ মই চব বনাব পাৰো। বাট এ তোমাৰ ৰুটি বনাবৰ অকমান মোক টান লাগে।
অ ৰুটি বনাব মোকো টান লাগে গোল নহয় ফটকে।
গোল কথাাটো নহয় মানে, মানে তুমি এতিয়া তাক আটাটো মা মানে ভালকে ঠো কৰা তাৰ পিছত তুমি ৰুটিটো বেলি পিনি তাৰপিছত বনোৱা বাপ্পাও বহুত ঝেমেলা টাইপ।
মই বনাবা এ ৰুটি, মই বনাও ৰুটি। মই সৰুত থাকোতে বহুত বনাই কিনে খাইছিলো নি-
অ মানে ৰুটি বনোৱাতে মানে ক'বা গলি তোমাৰ আটা দি চব বস্তুটো মানে লেতেৰাই হৈ যায়।
অ অ।
এতিয়া মাক চাবা তুমি নিজৰ মা। মায়ে বনালে মানে এক জেগাতে থাক কিব মানে চব জেগা, বেছি লেতেৰাও নহয়।
হয়।
এতিয়া আমি বনাম আমি এই আটা হাতে দি চব বস্তুটো লাৰিম, ইটো হ'ব ইটো হব। চব বেয়া হ'ব আৰু লেতলা লাগি যায় মানে।
হয়।
অঁ আৰু
মানে আটাটো কি কৰিবা লাগে অলপ গৰম পানী দি কিনা, আটাটো মিলাই থাকিবা লাগে হাতে দি। মিলাই থাকিলে এইটো আটাটো য'তে-ত'তে লাগি নাথাকে। অলপ টাইম মিলালে তাৰপিছত উম য'তে ত'তে লাগিব বেছি টাইম মিলাই থাকিলে। নালাগে কত, অ এনেকে বনাবা লাগে মই এনেকেই বনাও।
মই মই ক'বা গলে তোমাৰ আ মই খানা চানাটো বনাই দিওঁ।
অ।
তোমাৰ এই বাচন ধোৱাত মোৰ অকণমান এলাহ লাগে, মই বাচন ধোৱাত
অ বাচন ধোৱা, অ মই চেম।
মোক বহুত মানে মানে এলাহ লাগি যায় মানে বাচন ধোৱাটো।
অ মই কেতিয়াবা কেতিয়াবা ধুই তেতিয়াও।
অঁ মই ধুই লও বাট
অঁ।
এই বাচন কেইটা লাগি থাকে না? কে মানে ওলাওতে - ওলাওতে মানে মাঠা চাঠা গৰম হৈ যায় তোমাৰ। অ আজি মানে ৱেডাৰটো বহুত ভাল দিছে, গৰমো নাই তোমাৰ।
অ, অ ফুৰিব যাম মই লগৰ কেইটাৰ লগত। এনে যাম আৰু। এইটো কি নাম আছিল চেণ্টাৰ মলত যাম। অলপ ফুৰি আহিম, অহ।
অ মানে কিবা কিনিবলৈ যাবা নে এ
এনে ফুৰিব যাম ফট - চট ল'বা যাম অলপ।
হয় নেকি অ এনে তুমি শ্বপিং কৰা নে?
অ শ্বপিং মই কৰো সদায় কৰো।
অ মানে কি কি কৰি ভাল লাগে তোমাৰ?
মই কাপোৰ - চাপোৰ নিজৰ কাপোৰ লৈ ভাল লাগে, তাৰ পিছত বুক- চুক লওঁ নিজে। তাৰপিছত কিবা ইম্পৰ্টেন্ট বস্তু লাগে যদি কিবা তোমাৰ হৈ গ'ল চবজি - চবজি লাগি যদি ল'বা যাওঁ মাৰ্কেটত অ।
তেতিয়াটো ঠিকে আছে তোমাৰ, অ ভালেই মানে মানে ফ্ৰেণ অঁ মই কৰোঁ কৰো কৰ
অ কেনেকুৱা টাইপৰ শ্বপিং কৰা?
শ্বপিং মানে মই বেছিভাগ আ তোমাৰ ঘৰৰ কাৰণেই কৰো। যেনেকে ঘৰৰ বস্তু হৈ গ'ল অ যেনেকে মাৰ এ চবজি হৈ গ'ল, খোৱা বস্তু হৈ গ'ল অ এইবিলাক মানে লৈ যাওঁ আৰু খাব কাৰণে অ। আৰু তুমি এনেই ফ্ৰেণ্ডৰ লগত শ্বপিং কৰি ভাল লাগে ফেমিলিৰ লগত কৰি ভাল লাগে?
ফেমিলিৰ লগতো কৰোঁ, ফ্ৰেণ্ডৰ লগত কৰোঁ, অকলেও কৰোঁ।
অ মানে কোনটো ভাল লাগে তোমাক বেছি মানে?
মোক বেছি শান্তি শান্তিটো ফ্ৰেণ্ডৰ লগত লাগে অলপ। অকলেও লাগে, ফ্ৰেণ্ডৰ লগতেও লাগে।
ফ্ৰেণ্ডৰ লগত
ফ্ৰেন -ফ্ৰেণ্ডৰ লগত থাকিলে অ সিহঁতৰ চুইচৰ এ সিহঁতৰ চইচ গম পাই না লৰা লৰা থাকিলে, কেনেকা টাইপৰ লৰা মেচিং কৰব কাপোৰ কেইটা অ।
এতিয়া তুমি অকলে থাকিবা মানে এটা মলতে ফুৰি থাকা ডাঙৰকে তাৰ পিছত তুমি লোৱা আহা। তাৰমানে অকলে থাক ভাল।
হয়।
বাট তোমাৰ এই ফ্ৰেণ্ডৰ লগত থাকে মানে ভাল লাগে আৰু এইটো জমনি কৰিব এইটো কি পিন্ধিছা এইটো কি লৈছা দেই অ' এইবিলাক কোৱা পিছত মানে তুমি চইচটো গম পাবা অ' এইবিলাক ল'লে ভাল।
আৰু আৰু তুমি এনেকে ফুৰবা ক'বাত যাবা বাহিৰত।
বাহিৰতটো নাযাওঁ তুমি যাবা নেকি?
বাহিৰতটো মইও বৰ্তমান নাযাও চাগে।
অ' নযোৱা নেকি কিয়?
এই অফিচৰ পৰা ছুটিয়ে নাপাওঁ ক'ত যাম।
অ' ছুটিয়ে নোপোৱা, তোমাৰ অফিচটো ৰেগুলাৰ নে?
অ' ৰেগুলাৰ এ' মোৰ অফিচটো।
অ'। একদিনও ছুটি নাই নেকি চাণ্ডে দিনাও ছুটি নাই?
নাই-নাই চানডে দিনতও ছুটি নাই মোৰ।
অ'।
উম। এতিয়া তুমি এনে তোমাৰ এনে তুমি বাইকেদি যাবা না স্কুটি দি যাবা তুমি?
বাইকে দি, স্কুটি দি যাম আৰু। লগৰ কেইটা মিলি, অ' তুমি যাবানা আজি কতবা ফুৰিব?
ভাবি আছো এতিয়া সন্ধিয়াৰ টাইমত ওলাই যাম অকণ চব
অ', শ্বপিং কৰবা কি ল'বা যাবা?
এই অকমান এই চাৰ্ট আৰু অকমান পেন্ট লওঁ।
অ' চাৰ্ট, পেণ্ট, অফিচত পিন্ধি যাবা কাৰণে?
অ' অফিচত পিন্ধি যাব কাৰণে, ফুৰবা যাবাৰ কাৰণে
অ'।
আৰু এই ঘৰত থাকিলে অকণমান ট্ৰেক পেণ্ট কেইটা লওঁ অলপমান।
অ', অফিচত কি পিন্ধা তুমি চাৰ্ট আৰু পেণ?
অ', চাৰ্ট আৰু পেণ্টটো পিন্ধো, অ' ফৰ্মেলেই পিন্ধো। তোমাক কি ভাল লাগে মানে পিন্ধি পিনি চব মানে তোমাৰ
মক বেগী, কাৰ্গো আৰু এনে ফৰ্মেল ড্ৰেছ কেইটা ভাল লাগে।
হয়-হয় আৰু কুৰ্তা পিন্ধি ভাল লাগে নে
অ' কুৰ্তা পিন্ধি ভাল লাগে পূজা চূজা থাকিলে। কাৰোবাৰ বিয়া -চিয়া থাকিলে তেতিয়া পিন্ধ পিন্ধাত ভাল লাগে।
অ' যেনেকে সৰস্বতী পূজা, দূৰ্গা পূজা হল অ' তোমাৰ দিৱালী হ'ল এইবিলাকত কিনি ভাল লাগে তোমাৰ উম।
তুমি পিন্ধা নে কুৰ্তা?
অ' মোৰ বহুত ভাল লাগে কুৰ্তা ভাল লাগে মোৰ।
অ'। কি কালাৰৰ কুৰ্তাটো ভাল লাগে তোমাক?
হা! মানে তোমাৰ হল য়েল্ল ব্লেক, অ' আৰু তোমাৰ উম
য়েল্ল, ব্লেক অ' নীলা-নীলা। তো ভাল লাগে অ', কুর্তা কুৰ্তাটো মোক নীলা কালাৰৰ কুৰ্তাটো ভাল লাগে। নীলা, গল্ডেন এইকেইটা টাইপৰ বেছিকে ভাল লাগে।
মানে চাইন কৰে বহুত আৰু কলাও বহুত চাইন কৰে তোমাৰ।
অ', অ'।
তোমাৰ আছে নে কুৰ্তা?
অ মতকুতা আছে।
অ অ, মানে এতা ক'বা এতিয়া পূজা -চুজা আহিলে তেতিয়া পিন্ধিবা আৰু।
অ পূজা এতিয়া দুৰ্গা পূজা আহি আছে না তেতিয়া পিন্ধিম।
মানে কি হয় জানানা তুমি মানে কুৰ্তাটো ল মানে সদায় পিন্ধিব নোৱাৰা মানে। মানে কোৰ্ট মানে তোমাৰ মানে অ তোমাৰ কুৰ্তা মানেও তোমাৰ সৰু হৈ যায়। আৰু বেয়া লাগে মানে তোমাক আৰু সৰহ পিছত মানে পুৰা বছৰ তুমি পিন্ধিবতো নোৱাৰা এইকিত- এতিয়া কেতিয়াবা তোমাৰ এই পূজ চূজা হয় তেতিয়া পিন্ধিবা তেতিয়া থৈ দিবা আৰু। এনেকে হ'লে কাপোৰটো সৰু হৈ যায় তোমাৰ।
অ অহ। তেতিয়াও কতবা যাওঁতে মই পিন্ধি যাবা পাৰি কুৰ্তা
অ এনেকে পিন্ধি যাব পাৰি তোমাৰ যেনকে এ যাব পাৰে তোমাৰ উম ভাইটি তোমাৰ কো মই কুৰ্তা তোমাৰ হৈ গ'ল যেনেকে তোমাৰ কৰ ফাংচন চাংচন যাব হ'লেটো তাতে পিন্ধো। অ তাৰপিছত তোমাৰ অহ যেনেকে স্কুল ফেষ্টিভেল হ'ল তাত পিন্ধো, কিন্তু অ এইটো মই ফিফটিন আগষ্ট আহি আছে। তাতে পিন্ধি মই কুৰ্তা অহ অহ ভাল লাগে অ
ফিফটি নাগানছ কি কেনেক টাইপৰ কুুৰ্তা পিন্ধিবা হোৱাইট আহ হোৱাইট আহ
হোৱাইটো পিন্ধিব পাৰা তুমি অৰেজ
হয় হয় হয় ৱাইট অৰেঞ্জ
মানে বেছিভাগ মানুহকেইটা ৱাইটে পিন্ধে। উম ৱাইট কুৰ্তা আৰু তোমাৰ কিবা চোৰনী লৈ লোৱা। গ্ৰীণ চুৰ্নি অৰেঞ্জ চুৰ্নি অ এইবিলাক উম অ এইবিলাক ললে ভাল লাগে, অ। ছোৱালীকেইটাও লয় বহুত।
অ অ অ চুল্লি চুৰ্নিটো মই বগা চুৰ্নি লৈ কিনে ভাল লাগে।
বগা চুৰ্নি অ কুৰ্তা লগত মিলে।
অ। তুমি চুৰ্নিটো লোৱা না সদায়?
অ চুৰ্ণীটো লও মই বহুত ভাল লাগে মোক চুৰ্ণীটো লোৱাৰ পিছত মানে। অকমান উম ক্লাছিকেল লাগে অকমান।
অ ষ্টেণ্ডাৰ্ড ক্লাছিকেল লাগে।
আৰু তুমি জোতাটো কোনটো পিন্ধা মানে, জোতা কি পিন্ধি ভাল পোৱা তুমি?
জোতটো এনে নৰ্মাল আৰু। নৰ্মেল পিন্ধিলে ভাল লাগে, নৰ্মেলটো ইমান ভাল নালাগে এইটো। কি বুট টাইপৰ জোতা টোতা কিনা?
মোৰ বুটটোয়ে ভাল লাগে তোমাৰ বুটছ, অ এইটোৱে ভাল লাগে অ। কুৰ্তা আৰু ফৰ্মেল পেন্টৰ লগত এইবিলাক ভাল লাগে। অ এই বেগি চেগীত পিন্ধা তোমাৰ বেলেগ জোতা আছে।
অ বেলেগ জোতা অ স্পৰ্ট শ্বুজ পিন্ধিলেও হৈ যায়। বেগি ছেগিত অ অ। অ দিয়া ঠিক লাগিল ভাল লাগিল তোমাৰ লগত কথাপতি।